নমস্কাৰ।
নমস্কাৰ-নমস্কাৰ কি কৰিছে আ শুভ সন্ধিয়া-শুভ সন্ধিয়া। কি কৰিছে?
এ বাহিৰতে অলপ গৰমৰ কাৰণে ৰখি আছো বিচনী এখন লৈ। ভিতৰত ৰাখিব পৰা নাই অ, সেইয়াই। কি বুলি অকমান বতাহ দিয়া নিচিনা নিচিনা কৰিছে অকন ঠাণ্ডা বতৰটো কৰিছে।
এ অ, এতিয়া সময়তো বহুত ভাল ময়ো এনেই চোতালতে অকনমান খোজকাঢ়ি ফুৰিছো মানে। এতিয়া বহুত ভাল হাৱা মাৰি থাকে।
হয় - হয়।
অ, বহুত ঠাণ্ডা হৈ থাকে, বাহিৰতে ঘূৰি ফুৰি আছো। চোতালতে। বাকী খোৱা বোৱা হল নহয় আপোনাৰ? ভাত চ অ, আমাৰ নাই খোৱা খোৱা বোৱা ৰেডি কৰিছে আৰু। উম, বনাই- বনাই আছো খোৱা নাই।
অহ-অহ -অহ।
উম, বাকী এনেই আজৰি। গৰমটোতো বহুত হৈ আছে।
হয়।
গৰমটোয়ে হৈ আছে বাৰু। হ'লেও বৰষুণ মাজে মাজে দি থকাৰ বাবে অকনমান ঠাণ্ডাতো হৈছে আৰু।
হয়।
তেনেকুৱা ভা ভালেই হৈ আছে বুলি ক'ব লাগিব আৰু যে বৰষুণটো দিয়াৰ বাবে নহ'লেটো বহুত গৰম হয়।
হয় দিয়ক।
অ' এনেই আজৰি সময়ত তুমি কি কৰা? এনে কি কৰি ভাল হোৱা আজৰি টাইম পালে
আজৰি সময়তো তেনেকে পোৱাততো অকণমান টান মানে কঠিনে হয় নিচিনা। তেওঁ অলপতো পাওঁ মানে আজৰি, তেতিয়া মানে গান চান শুনো। গান শুনো।
প্ৰিয় মানুহৰ লগত ধৰি লওঁক, ঘৰৰ মানুহেই হওঁক বা বন্ধু বান্ধৱী হওঁক তেনেকুৱা। কথা পাতোঁ তেনেকুৱা আৰু ৰুটি এখন
হয়।
হয় আৰু বন্ধতো অকন দীঘল কৈ পালে। অকন ফুৰিবলৈ ওলাই কৰি যাওঁ। অকলে তেনেকুৱা নিছিনা। আকৌ মাজে মাজে কিতাপো পঢ়ো। কিতাপ পঢ়াটো তেতিয়া মানে হেৰি বুলি নকওঁ আৰু পঢ়াৰ মাজতে ধৰো কিতাপ পঢ়াটো।
অ' অ' অ' কিতাপ উম, উম, কিতাপ পঢ়াটোতো। পামেই আৰু ন। এতিয়াতো পঢ়ি থকা, পঢ়ি থকা যিহেতু। অ' ঠিকে আছে, ঠিকে আছে, গান কাৰ গান বেছি ভাল পোৱা? মইতো হয়, কওঁক কওঁক।
গান মানে মই কিন্তু অ' অহ' গান মানে এনে আগৰ দিনৰ গান বিলাক ভাল লাগে। মোৰ পুৰণা মানে হিন্দীয়ে হওঁক বা অসমীয়াই হওঁক। কিন্তু এতিয়া তোমা আপোনাৰ জুবিন দাৰ গান বিলাকো ভাল লাগে মানে জুবিনদাৰ গানৰ অৰ্থটো মানে গভীৰকৈ কৰিলেহে অৰ্থটো বুজি পোৱা যায়।
হয়, হয়। জুবিন দা হয়, জুবিন দা মানটো চ'ব এইটো গোটেই অসমবাহীৰ কাৰণে আৱেগ হয়। জুবিন দাৰ গানটোৰ বহুত ভাল পাওঁ। মইতো বহুত ভাল পাওঁ জুবিনদাৰ গান।
হয়, হয়।
মইতো আজৰি টাইম পালে মইয়ো জুবিন দাৰ গাণে প্ৰায় শুনো।
অহ' মইয়ো অসমীয়া গানেই শুনো।
হয়, হয়। মই অসমীয়া গান শুনিলে, গান শুনিলে মানে প্ৰায় জুবিন দাৰ গানে শুনো। তাৰ উম, এনেই ভাল লাগে আৰু এনেই টোপনি মাৰিব টাইম আহিলেও যদি টোপনি নাহে তে তিয়া জুবিন দা গান শুনি শুনি টোপনি যাওঁ। তেনেকুৱা নিচিনা আৰু অকলে থাকিলে এনে মন টো যদি বেয়া লাগে তেতিয়া জুবিন দাৰ গান লগাই দিওঁ।
অ'।
তেনেকে আৰু কেতিয়াবা উপন্যাস চাও। গল্প পঢ়ো। উপন্যাস পঢ়ো মই বহুত ভাল পাওঁ, খালি এতিয়া টাইমতটো মিলাব পৰা নাই।
অ' এনে ময়ো পঢ়ো দেই। উপন্যাস অহ-অহ। ভাল লাগে মানে কিবা এটা মানে উপন্যয়াসত মানে কি নিজক বিচাৰি পোৱা যায় নিচিনা
অ', -অ', হয়-হয়-হয় উপন্যাস পঢ়িব লাগে, বহুত ভাল লাগে মই বহুত ভাল পাওঁ উপন্যাস।
অ' ময়ো নে কাহ
কাৰ মানেটো চবৰে ভাল লাগে এতিয়া নতুনকৈ আপোনাৰটো এয়া হেৰি আছিলে।
কৌশিক নন্দন এ মোৰ, মোৰ একদম ফেভৰেট আৰু
অ' ফেভৰেট মানে দাদাৰ খালি এইখন নিৰিবিলিখন মানে বহুত বেছি লেণ্ডী মানে দীঘলীয়া। হোৱা নিচিনা হ'ল কিতাপখন।
অ' মই নিৰিবিলিখন ঠিক কিতাপখন পঢ়া নাই কিন্তু ইটিউবত তেনেকে চাই থৈছো আৰু ইউটিউবত তেনেকে পঢ়ি থৈছো।
কিতাপখন মানে কিতাপ এখন পঢ়িলেও মানে মানুহৰ বস্তুখিনি জাষ্ট কম ভাষাত কম মানে শব্দত বেছি ভাষা মানে বুজিব পৰাকে হেৰি কৰিব লাগে। এতিয়া ধৰি লওক। এয়াাৰ ৰীতা চৌধুৰী হওক বা এইবিলাক বেলেগ যিখিনি মানুহ আছে। উম তেনেকুৱা খিনি মানুহে মানে আগৰ পৰা যিখিনি লিখে। তেওঁলোকে মানে কম শব্দৰ ভিতৰত অ' সেই টো কৰি পেলে কিতাপখন চমু কৰি মানে সেই মানে এটা শব্দত দুটা তিনিটা অৰ্থ সোমাই ৰাখে। তেনেকুৱা কিন্তু কৌশিক-কৌশিকদাৰখন দীঘল হ'ল বহুত। মানে তেওঁ মানে নতুনকে লিখা কাৰণে বাৰু নতুনকৈ লিখাৰ কাৰণে বাৰু সেইটো হৈছে। গতিকে সেই সিমান বাকী।
অহ। অ' কাহিনীতটো বহুত ভাল লাগে কিন্তু একদম ৰিয়েল, ৰিয়েল লাগে আৰু
অ', -অ' মানে নহয় ৰিয়েলতো আছেই মানে সেই নাম্বাৰটোৰ স্মৃতি মানে সেই হেৰিটোত তেজপুৰ ইউনিভাৰ্চিটি।
অ' তেজপুৰ ইউনিভাৰ্চিটিৰ বিষয়ে বহুত ধুনীয়াকে লিখি কিতাপখন পঢ়িবলে মন এটা আছে বাৰু সেইটো মই কিতাপখন পঢ়া ন' তেখেতৰ সৰা ফুলতটো বহুত ভাল লাগে।
বহুত ভাল লাগে অ' পঢ়িছো, পঢ়িছো।
সেইখনতো বহুত প্ৰিয় হয়। অ' সেইখনতো ভালে লিখিছে বাৰু ইমান দীঘলীয়াও নহয়।
অ' সেইখন ঠিকে আছে। অ', -অ' মানে সেইখন কিতাপ হিচাপে নহয়, কিবা টপিক, টপিক হিচাপে
টপিক অ', -অ'। নজনা কিছুমান কথাও জানিব পাৰি তাৰ পৰা একদম বহুত ধুনীয়া। কিতাপ এইখন। তাতে এতিয়া আকৌ ৰাধা ওলাইছে নহয় ৰাধা। ৰাধা আৰু এখন ওলাইছিলে অ' আৰু এখন কিবা আছিলে নামটো আৰু এখন ওলাইছেটো তেখেতৰ
হয় নেকি মই এই তিনিখনৰ বিষয়েহে জানো দেই আৰু নতুনখনৰ বিষয়ে গম পোৱা নাই বাৰু
উম ওলাইছিলে মই নামটো পাহৰিছো ৰাধা খনো পঢ়া নাই বাৰু পঢ়াৰ ইচ্ছা আছে পঢ়িম বাৰু সময় পালে মই
আনিহে থোৱা হৈ আছে কিতাপ মানে সময়ে পোৱা নাই মিলাবলৈ
অ', - অ', হয় নেকি। অ', এবাৰ মই কিতাপৰ দোকানত গৈছো বাৰু ৰাধা খন চাইছো। তাৰ পিছত নিৰিবিলিখন চাইছো কিন্তু আনিব পৰা নহ'ল আৰু
অ', -অ',
আনিব লাগিব চাগে সেইটো সময়ো মিলোৱা নাই। এতিয়া সময় মিলাই তেনেকে কিতাপ খনো আনিলে কিয় মিলাই তেনেকে মাজে মাজে অকলে থাকিলে চাই থাকিবলৈ ভাল আৰু পঢ়ি থাকিবলৈ
অ', সেইটোৱে
উম এনেই পঢ়া মানেতো ভালেই বাৰু। যি উপন্যাসেই হওক গল্পই হওক কিতাপ পঢ়িব লাগে।
কিতাপ পঢ়িলে জ্ঞান বৃদ্ধি হয় আৰু নজনা কথা শিকিব পাৰি তেনেকুৱা
পাৰি হয়-হয়।
অ', এনেই পঢ়িয়ে ভাল পাওঁ বাৰু মই কিতাপ পঢ়ি ভাল পাওঁ এনেও। উপন্যাস চোপন্যাস পঢ়ি ভাল পাওঁ কেতিয়াবা আজৰি টাইমত এতিয়া এনেই কিতাপ এখন চাই আছো বাৰু গল্প ভাল মানুহ হ'ব খোজো মই।
অ', এইখন কুমুদ দাৰ অ', হয়-হয়।
অ', দাস বহুত ভাল লাগে এইখন বহুত ভাল কিতাপ হয়।
হয়।
অ', যদি আপোনাৰ ওচৰত আছে পঢ়িবচোন সেইটো
অ', মই আনিম আনিম বুলি ভাবি আছো অনাহে হোৱা নাই।
অ', -অ', ষ্টুডেন্টৰ কাৰণেতো আৰু বহুত বেছি ভাল এইটো ষ্টুডেন্টৰ কাৰণে হয়।
তেওঁ আৰু নতু হেইত ভিডিঅ' বনাই নহয় ম মোবাইলত চাওঁ আৰু ভাল লাগে ভিডিঅ' বিলাক মানে বহুত কথাই শিকিব পাৰি।
অ', অ', আৰু বহুত ধুনীয়া ধুনীয়া কথা লিখি লি শা আছে এইখন কিতাপতে মই বহুত মোৰ বহুতাৰ দুবাৰ মান হ'ল মোৰ এতিয়া পঢ়া হেৰিখন কিন্তু হ'লো মানে পঢ়ি আ মন নালাগে মানে কিতাপখন
হয়, হয়।
সেইটো কাৰণে মন গলে সেইককে চাই দিওঁ আৰু।
অ'।
কিবা এটা মনতো ভাল লাগে অকলে থাকি। থাকিলে স সেইবোৰ চাই থাকিলে মানে কেতিয়াও অকললশৰীয়া অনুভৱ নহয় মানে।
অ' সেইটোৱেই।
এই পচিনা হয়
হয়।
বহুত ভাল লাগে ষ্টুডেন্টৰ কাৰণে বহুত ভাল কিতাপ হয় সেইখনন। পঢ়িব পাৰে।
হয়।
বাকী আপুনি এনে কিবা মুস্থাপনৰ বিষয়ে ভাবা বা তেনেকুৱা
কি কৈছে?
মানে এনেই কিবা কৰ্ম সংস্থাপনৰ কথা ভাবিছেনে যেনেকুৱা কৰিম বা কিবা চাক
কৰ্ম তেনেকে চাকৰি কথা এতিয়া ভব ভবা নাই চাকৰি কথা ভবা নাই মানে কি? অলপ নিজৰ কিবাতে ব্যস্ত আছো এতিয়া। এ চাকৰি কথা আগতে ভাবিছো বাৰু কষ্ট পুলিচৰ কাৰণেও ৰানিং কৰিছোঁ বহুত বাৰ কষ্টও কৰিছোঁ বাৰু কিন্তু চাকৰিৰ কথা নহয় জানো
অ সেইয়াই কপালতো থাকিব লাগে
সেনেকে ভালকেও পঢ়িব লাগিব ভাগ্যয়ও লাগিব তেনেক োৱা কথা আৰু উম এনেকে ইন্ত হয়, হয়।
আচ্ছা তেনেকুৱা কথা আৰু
অ, ' অ, ' ইণ্টাৰভিউ যদি আহে তেনেকে দিয়াৰ ইচ্ছা আছে বাৰু ফিল আপ তেনেকে ফিল আপ কৰি থৈছো কিন্তু ইমানো প্ৰিপৰেচন হোৱা নাই মানে নপঢ়াকেতো আজিকালি পৰীক্ষা দিয়াতোতো একদম বহুত বেয়া যিমান, উম উম যিমান পাৰে পঢ়িব লাগিব আজিকালি ইন্টাৰভিউ পাছ কৰিবলৈ তে হ'লে তো আৰু দিন নষ্ট কৰি যাব লাগিব পঢ়ি পঢ়ি পঢ়িলে মানে ভাল আৰু আজিকালি পঢ়িলে চাকৰি পায় আৰু
অ, ' অ, ' বাৰুো ঠিক আছে নহ'লে দিয়ক ৰাখিছোঁ ভাল নাই ভাল লাগিল কথা হয়